হেল্ল অহ, কোৱা কোৱা এহ আছো, কামৰ পৰা আহিলোঁ, তুমি কি কৰি আছা?
অ গম পাইন নহ, ম‍ই এই হল আহা সময় এতিয়া এনে বাগৰি আছিলোঁ বিচনাতে।
অ অ আচ্ছা বাকী এতিয়া তুমি কিহত কি কৰি আছা। আহ এই কিহত কৰি আছা জব কত?
জব এই মই ওচৰৰ কোম্পানীৰ এটাত,
আচ্ছা কম কৰি সোমাইছা নহ অহ মই হেৰিত সোমাইছোঁ অহ ঘৰৰ, দহ হেৰিত যে এচিষ্টেণ্ট প্ৰফেচাৰ,
আচ্ছা,
আহিলে,
আচ্ছা টিচাৰ
অহ টিচাৰত পালোঁ মানে মই এই আহ হোৱা কি দুমাহ মান হৈছে পুৱা মানে,
অহ দুমাহ মান হৈছে নহ।
অ এই আমাৰ হেৰি ঘৰৰ ওচৰৰ কলেজ খন যে আমাৰ গমেণ্ট, এই খনতে পালো।
অ,
তাতে কৰি আছোঁ আৰু এতিয়া।
অ ঠিকেই ঠিকেই,
উম
এতিয়া মাস্তৰণি আৰু
অ তাকে বাকী তুমি কিবা বেলেগত হেৰি কৰি আছানাই ট্ৰাই কৰিছানাই,
নাই বেলেগত কৰিছো বাৰু মই তোমাৰ এই এইটো কিবা নিজৰ ষ্টাৰ্টআপ এটা কৰিম বুলি ভাবি আছো।
ষ্টাৰ্ট আপ কৰিবা কিহৰ ওপৰত মানে কিহ মানে কি।
হেৰি ভাল ৰেষ্টুৰেণ্ট এ খুলিম বুলি ভাবি আছো।
আচ্ছা অ ৰেষ্টুৰেণ্ট অ ভাল ভাল আজিৰ দিনত বহুত চলে ন ৰেষ্টুৰেন্ট এইবিলাক কৰিলো। কৰিলে বহুত মানে লাভ হয় খালি মানে অকমান সেই হেৰি জাগাত খুলিব লাগে আৰু টাউন টাইপৰ জাত খুলিব লাগে।
অ খুলিলে এই হাইৱেৰ ওচৰতে চাই থৈছো এখন তাতে খুলিম বুলি ভাবিছো। উম,
কৰিব লাগে হাইৱে চাইৱে বিলাকত এই যে বাছৰ বা ট্ৰেভেলাৰ বিলাকৰ। কনটেকটো লৈ ল'ব লাগে তেতিয়া মানে অ, তেতিয়া মানে বাছৰ ড্ৰাইভাৰ চাইভাৰ কন্টেক্ট কৰিলে তেতিয়া মানে ইহঁতে তাতে ৰখে ন। আহিলে তেনেকুৱা ও কৰি ল'ব লাগে।
মই এই ইয়াৰ কোম্পানী চাকৰিটো কৰি আছো চেলেৰী আছে নাথাকে নহয়।
অ অ,
তাৰে চেলেৰীৰ পৰা ছেভিংছ কৰি কৰি এই আৰু এটা সৰুকে ৰুম ভাৰাত লৈ পেলাই তাৰে ভাবিছো আৰু হেৰি ৰেষ্টুৰেণ্ট খুলিম বুলি।
অ অ আচ্ছা আচ্ছা ভাল ভাল। তেনেকেই কৰিব লাগে। এনেকে কিবা এক্সট্ৰা ব্যৱসায় কৰিব পাৰিলে মানে ভাল আৰু
উম উম এই নিজৰ ববিয়াকে কিবা এটা হব আৰু এতিয়া।
অ সেইয়াই নিজৰ ববিয়াকে কিবা এটা মান থাকি যায় থাকে ন।
উম,
ভালো লাগে মইয়ো তাকে ভাবিছো বাৰু কিবা এনেকে।
তুমি কি কৰিম ভাবিছা।
এই মই হেৰি যে এই গুৱাহাটীত যে মল খন খুলিছে নতুনকে।
অ
অ সেই তাতে মানে মানে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই মলখন।
অ।
তাতে মই হেৰি তাৰ মানে চাইছো মানে দোকান এখন ৰুম এটা।
অ।
তাতে শ্বপ আকৌ শ্বপ এটা খুলিম বুলি ভাবিছো মানে।
আচ্ছা আচ্ছা।
অ এই এই তোমাৰ ধৰা হেনমেড বস্তুবিলাক যে
অ অ আচ্ছা আচ্ছা।
চব মানে হেণ্ডমেডৰ ধৰা মানে তেনেকুৱাবোৰ ধৰ। মানে ঘৰ মানে ধৰা উম বনোৱা ধৰ এনেকুৱা আ চাবোন হওক বা কিবা তেনেকুৱা টাইপ পত মানে আৰু চকলেট - টকলেট বিলাক যে।
তুমি মানে হেনমেড ক্ৰাফবিলাক বনোৱা ন?
অ। সেই মানে, হেনমেড মানে সেই বস্তুবিলাক ধৰা মই আনিম, অৰ্ডাৰ কৰি পেলাই, হেনমেডৰ।
অ।
তেনেকেই মানে চব হেণ্ডমেড মানে নিজে বনোৱা মেচিন মেড নহয় মানে আৰু। চব নিজে বনোৱা, নিজে কৰাহে তেনেকুৱা টাইপৰ আৰু বস্তু। এনেকুৱা ডেক'ৰেচন আইটেমবিলাকো মানে পোৱা যাব।
উম।
এনেকুৱা যে কেন্দেল আজিকালি কেন্দেল বিলাক চলে ন। কেন্দেল সেইবিলাক, উম সেই তেনেকুৱা বিলাক। এনেকুৱা বা, চকলেট - টকলেট এইবিলাকো মানে ধৰা অকমান বেলেগ - বেলেগ ভেৰাইটিচৰ।
ওম।
এ তেনেকুৱা টাইপত মানে আৰু ভাবিছো ভালকে কৰোঁ বুলি। চাই থৈছোঁ মানে। এই, উম তাকে, মানে আমাৰ হেৰি আৰু তুমি, আ দুজনী মিলি পেলাই এনেকে খুলিম ভাবিছো।
উম উম, অকলেতো বাৰু কষ্ট হব নো?
অ অকলে হেৰি হয় দিগদাৰ হয় ন আকৌ এইফালে চাকৰিটোও আছে ন।
ওম।
দিনতটো তাতেই লাগি থাকা হয়।
অ ঠিকে, চাইড - চাইড কিবা নিজৰ যোৱা এটা বিজনেছ।
অ। তেনেকেই কৰোঁ বাৰু। তুমি কি নিজে কৰিছা তোমাৰখন? হোটেল? অ। কি হেৰি মানে, কিমান আগবাঢ়িছে ষ্টাৰ্ট? হলনে, হ'ব? আচ্ছা আচ্ছা।
ভাল, ভাল এটা স্বপৰ নাম পোৱাৰ লগে লগে মই ষ্টা- অপেনিং কৰিম আৰু। এইটো নেক্সট- নেক্সট মান্থ মানে অপেন কৰিম আৰু।
অ অ, আচ্ছা আচ্ছা ঠিকে আছে। ভাল কিবা কিবি, নিজা -নিজা দিছ কিবা এনেকুৱা হেৰি কৰিবা আৰু।
অ অ, সেইটোৱেই অসমীয়া থালিবিলাক থাকিব মানে এফৰ্ডেবল।
নহয় নহয় মানে, সেই যে এটা অ ধৰা সেইখন এখন হোটেল নিজা এটা টেষ্ট থাকে যে। ধৰা নিজৰ টেষ্টটো মানে ধৰা, অকনমান স্পেচিয়েল কিবা এটা কৰি পেলাই লাইক তোমাৰ হোটেল খনতে ধৰা পাই সেইটো বস্তু, অকমান টেষ্টটো। এনেকোৱা টাইপৰ আৰু। সেই তেনেকে মানে অকমান কিবা এটা বেলেগ টাইপত হলে মানে এতিয়া মানে বস্তুটো চলে ন। মানুহ বিলাক তেতিয়া আহে।
মই তেনেকে বিচাৰিছো, ভাল খুব দুজন পাইছোঁ।
আচ্ছা আচ্ছা।
তাকে হেৰি দি কৰিম আৰু। সেইজনৰে হেতছেক হব আৰু।
হ'ব তুমি, তুমি মেইন আছা নহয়। তুমি তো কি কি ধুনীয়া খানা বনোৱা আৰু, বেলেগ বেলেগ ভেৰাইটিজৰ। অঁ, আজি কালি নবনোৱা নেকি? অ।
তাতে লাগিমগে আৰু, আজিকালি না, আজিকালি নবনোৱা হৈছোঁ ইমান।
অঁ। আগতে কম ঘৰত মাটি মাটি খুৱালা তুমি। এইটো বনোৱা সেই - টো বনোৱা একদম, তাকেই আমি গোটেই-
এইবিলাক ভালে লাগছিলে।
অঁ আমি গোটেই লগৰ বিলাকক মাতি পাই লৈ যোৱা যে তুমি। এইটো বনোৱা, সেইটো বনোৱা।
মোৰ হাতৰ যে নাৰিকল চাটনি কণ যে
অঁ, সেই কন যে আছিলে আৰু ৰে, কি টেষ্টি। অঁ, সেই হেৰি লগত খাই, দুচাৰ লগত খাই বহুত ভাল লাগিছিলে।
অঁ
মই দোচাটো ভাল বনাও বাৰু দেই একদম ধুনীয়া, টেষ্টি -
থৈ থৈ এই দচা বিলাকো থৈছো বাৰু আউটলেটত।
অ য়েছ তোমাৰ স্পেচিয়েল দোচাটো চ থবা মানে, চাটনিটো ডোচাটো।
অঁ, ছাটনিটো বাৰু মোৰ ৰেচিপিয়ে থম আৰু।
বহুত তেষ্টি ভাল লাগে মানে মই যাম দিয়া খাম।
আহিবা আহিবা, নিশ্চয় গোটেইখিনি লগৰকে মাতিম অপেনিঙত দিয়া।
অঁ অঁ অঁ দিয়া আমি গোটেইখিনি মিলি যাব পাৰিম তেতিয়া।
উম। তাতে দুখনমান অঁ পোষ্টাৰৰ টেবলেটো হেৰি কৰি প্ৰিন্ট কৰাব লাগিব। আৰু এটা সৰুকে এটা এডভাৰটাইজমেন্ট দিব লাগিব, তাৰো এটা সৰু খৰচা এটা আছে।
অঁ এই অকমান ইনভেষ্টমেন্টটো লাগিবই এইটো আৰু।
অসমৰে অসমৰে ভাল ব্লগাৰ এটা মাতিছো কন্টেকত। কিবা এটা দিছো, দিব লগগীয়া হৈছে আৰু ব্লগ এটা কৰিলে ফেমাচ হম ন।
অঁ অঁ হয় বাৰু দে আজিকালি তেনেকে এটা হেৰি হয়। ভাল এডভাৰটাইজমেন্টটা হয় ন।
ভালে, ভাল আইডিয়া দিলা তুমি মইয়ো কৰিব লাগিব ৰবা।
তোমাৰ কোনোবা এটা-
অঁ, নাই আছে মোৰ লগৰ এজন। মানে ইমানকে চিনা- পাও সেইটো মানে হেৰি দূৰৰ আৰু।
অঁ।
দূৰৰ তেনমাই, অকণ মানে আৰু ভাল তেনেও ভালকে মাতিব পাৰি আৰু। প
মোৰ মতে মাতি দিছো আৰু, এটা এডভাৰটাইজমেন্ট হৈ যায়। তেতিয়া সৈতো মানুহটো তেতিয়া- এই এইফালেদি পাৰ হ'লে এইটো ভিডিঅটো চোৱাৰ লগে লগে মনত পৰিবই।
অঁ সেইটোৱে, অঁ। পেইজ এটা খুলি ল'বা। উম। অঁ অঁ হয় হয় বাৰু।
সিহঁতেও হেৰী কৰিব, ৰী চি মানে মেনচন কৰি পেলাই আহিব।
অঁ আচ্ছা আচ্ছা।
তেনেকে পাব্লিকেচন এটা কৰিব লাগিব বাৰু, পাব্লিচিটি এটা।
অহ। হয় বাৰু তেনেকে হেৰী কৰিব লাগিব। তেনেকে কৰিলে অকমান তেতিয়া হেৰীটো হয় ন। অকমান ইনভেষ্টমেণ্টো লাগিবই বাৰু, তাৰমানে হিউ মান্তৰ এটা ইনভেষ্টমেণ্ট হ'বই। তাৰপিছত হে লাহে লাহে ৰিকভাৰ হ'ব আৰু সেইখিনি।
বাকী চব হৈ গ'ল, খালি কেইটামান ষ্টাফ মেম্বাৰহে লাগিব, বিচাৰি আছোঁ।
অঁ আচ্ছা আচ্ছা। মোৰ ওচৰত আছে বাৰু দেই কন্টেকত। এনেকে হেৰী কৰা, মই দিম বাৰু দিয়া তোমাক। মানে মোৰে এই হেৰী হেৰী দোকা কি যে কয় এইটো
অঁ।
মই কাম মই কাম বোলে অঁ চাকৰিটোৱে কৰিম। কলেজ খনৰ ওচৰতে মানে এখন হো হোটে হেৰী আছে, মানে হোটেল ৰেষ্টুৰেন্ট টাইপে আৰু। আমাৰ সেই থলুৱা টাইপৰ। সেই তাতে মানে এনেকুৱা আছে ষ্টাফ বিলাক ভাল মোৰ অকমান চিনা কি চিনাকি সিহঁতক এনেকে সুধি চাম ৰবা, মানে সেইবিলাকৰ লগত চিনাকি কান্তেকত থাকে ন?
অঁ অঁ মোক লাগে মানে বেছি নহয় দছ বাৰজন হ'লে হ'ব।
আচ্ছা দছ বাৰজন মান লাগিব ন? আচ্ছা হ'ব, অঁ আচ
মানে এনেই মোৰ আছে পাঁচজন পাইছোঁ। তলত সাতজন ওপৰত সাতজন দিম আৰু।
অঁ আচ্ছা আচ্ছা ঠিকে নাই নাই লাগিব অকমান লাগে।
তেতিয়া হ'ব।
অঁ অঁ। মানে তলত সেইটো তোমাৰ কেফে টাইপৰ হ'ব আৰু মানে বস্তুটো চাহ তাহ অঁ অঁ।
এ সন্ধিয়া ওপৰটো হেৰী সন্ধিয়া ওপৰতো অঁ হেৰী বনিব আৰু স্নেকচৰ
আচ্ছা। অঁ দিয়া ঠিকে আছে বাৰু তেনে ভালেই তেনেহলে দিয়া চলিব।
অঁ দুপৰীয়া সময়ত মানে বাছ চাছ বিলাক আহা আহি কৰিব ন ৱকিং আৱাৰচ তাত ভাতে দিব।
অঁ অঁ নাই সেইটোৱে কিন্তু ভাত তেই চলে আৰু নেকি হাইৱে চাইৱে বিলাক উম।
কিন্তু মেইনলি ভাত বিলাক থম আৰু।
এই তুমি তোমাৰ ৰেচিপিটো থবা ৰসমলাই ৰেচিপিটো যে তোমাৰ।
অঁ অঁ সেইটোৱে থাকিব থাকিব।
থবা সেইটো মানে একদম বঢ়িয়া পুৰা চেল হ'ব চাবা। মই কৈছোঁ চেইল হ'বই মানে সেইটো।
অঁ অঁ সেই থ'ম বাৰু মোৰ লগৰ কেইটাও কৈছে বাকী কেইটাও।
অঁ ৰসমলাইটো তোমাৰ তুমি মানে তুমি বনাই তুমিয়ে কৰিবা মানে সেই তোমাৰ মানে তোমাৰ আ ৰেচিপি দি দিবা মানে চেফ জনক। উম খুব ভাল বনোৱা তুমি।
ব হেৰিকে বনাব লাগে তোমাৰ অলপ বেলেগ।
আচ্ছা বেলেগ নেকি?
তাৰ মানে মই বেছি চুগাৰ ইউজ নকৰো অকল মগ ইউজ কৰো।
তা
অকমান সানিও ইউজ কৰো, সেইকাৰণ নেচেল টেষ্ট আহে।
অ একচুৱেলি, বহুত ভাল লাগে খাই বেছি মিঠা নহয় ন। তাৰমানে লিমিটত ভাল লাগে বহুত টেষ্টি আছে। অ। অ আচ্ছা না ভাল লাগে। তেনেকে হেৰি কৰিবা আৰু তোমাৰ তুমি বাৰু মিঠাইবোৰ ভাল বনোৱা দেই। তুমি আৰু সিদিনাখনো যে আৰু এটা বনাইছিলা?
এই মোৰ চেনেলেণ্টা আছে গড গিফ্ট।
অ মিলি ত কি বনাইছিলা এনেকে যে অকমান সেও এটা চন্দ্ৰ টাইপ যে ভিতৰত। মানে এনেকে হেৰি আছিলে বাহিৰলৈত ক্ৰিস্পি মিঠা।
চন্দ্ৰপুৰ নিচিনা ন।
অ সেই চন্দ্ৰপুুৰী টাইপ যে।